হেল্ল' অ', কি খবৰ? অ', হেল্ল' শুনিছানে?
অ', শুনিছো, তোমাৰ খবৰ কেনেকোৱা?
কি মোৰ ভাল, তোমাৰ কি খবৰ?
এই মই অকমান আগত অফিচৰ পৰা আহি পাই অলপ জিৰণি লৈছো ৰবা।
অ', হয় নেকি, মইও এনেই আছো ছিলো ৰবা, ফুৰি আহ গধূলি খোজ কাঢ়ি কেনে আহিলো ঘৰত।
অ', খোজকাঢ়িব গৈ আছা?
অ', গৈ আছো, এনেই লগৰ এজনী ঘৰতো গলো।
অ', ময়ো যাম যাম বুলি সময়ে নিমিলেচোন।
হয় নেকি? সময় সময় ওলালে কেতিয়াবা মোক কবা একেলগে যাব পাৰিম আমি।
অ', একে কম ৰবা। মই আহি পাওঁতেই দেৰি হয় যে।
অ', সেইটোও হয়, অফিচ অফ নাথাকে নেকি?
অফিচ ৰবিবাৰে অফ থাকে।
অ'।
সেইদিনাখন আকৌ ঘৰৰ কাম বিলাকে থাকে নহয়।
সেইটোও হয়, বাকী ফুৰিব যোৱা নাই নেকি ক'তো?
ফুৰিব এতিয়া যোৱা নাই, যাব মন আছে বাৰু। তুমি গৈছা নেকি?
নাই ময়ও যোৱা নাই, জানাইতো বতৰবোৰ আজিকালি কিমান বেয়া হৈ আছে।
অ', এইকেইদিন বৰষুণেই দি আছে ৰ'দ দিবৰ দিনাখন একেবাৰে বেয়াকে ৰ'দেই দি আছে।
অ', সেইকাৰণে মানুহতো হেৰি প্ৰে প্ৰে প্ৰেছাৰ থকা মানুহবোৰেতো বেমাৰে বেছি হৈ যায় আছে।
অঁ ইমান বেমাৰ হৈছে আজিকালি। সবেই একেবাৰে আমাৰ অফিচত
উ
অ হলে যাব নাই আমাৰ মাৰে প্ৰেচাৰ আছে, কিন্তু বাৰু ইমান হোৱা নাই।
অঁ।
হলেও গৰমত একদম থাকিব নোৱাৰে।
তনেকে এই দুদিন মান কি গৰম দিলে আকৌ এতিয়া বৰষুণ।
উওম।
পিছে কেইদিনমান আগতে গৈছিলো কিন্তু ফুৰিব।
হয় নেকি ক'ত গৈছিলা?
এইয়া মিজোৰাম গৈছিলো।
হয় নেকি।
উম
মিজোৰাম মইয়ো গৈ পাইছো তাত বহুত ভাল লাগে ন।
অঁ কি ধুনীয়া ন।
অঁহ। তুমি বিচালগ মই দুদিনে আছিলো।
অঁ আমি আমিও দুদিনে আছো বাৰু।
অঁ অহা যোৱাতেও টাইম লাগে ন।
অঁ অহা যোৱা মিলি পিনে চাৰিদিন মান হ'ল।
অঁহ। পিছে তাৰে কি কি দেখিলা মানে ক'ত ক'ত গ'লা? তাতেতো একদম ধুনীয়া ধুনীয়া পাহাৰে ক'ব গ'লে। ৰাচ সমান ৰাস্তা নায়ে।
চব একেবাৰে- একদম সাপৰ নিচিনা তেৰা বেকা তেৰা বেকা।
উম
তাতে চাৰ্চটোত গৈছানে।
তাৰে চাৰ্চটোত আমি গৈছিলো কিন্তু, সোমাবই নাপালো কাৰোবাৰ বিয়া চলি আছিল নেকি।
অঁ,
তাতেতো চাৰ্চে আছে বহুত কিন্তু আমি- য'ত গ'লো সেইটোতে ভিতৰত সোমাব নাপালো।
এ ৰবিবাৰ ৰবিবাৰে বন্ধ থাকে চাগে।
ৰবিবাৰে খোলা থাকিব লাগেচোন। কিন্তু মিজোৰাম চহৰখন কিন্তু ভাল। তাততো কোনো এটা- অঁ তাতেতো কোনো এটা ভিখাৰীও নাই হ'ব হলে।
উম উম উম, পুৰা একদম মানে-
আৰু তাৰে মানুহবোৰৰ ব্যৱহাৰো ভাল হয়নে।
উম ধুনীয়াকে মাত বোল কৰে।
ম গৈছিলো।